অ হয় কি কৰি আছা তুমি?
কি কৰি আছা?
মই এনে পঢ়ি আছিলো ৰবা। তুমি?
মইও এনেই ডিউটিৰ পৰা আহি বহি আছো।
অ ডিউটি গৈছিলা?
অ, আজি ডিউটি গৈছিলো।
আচ্ছা - আচ্ছা, কেনেকুৱা গ'ল দিন তোমাৰ?
আজি কেনেকুৱা গল মানে দিনটো বৰষুণ বাৰু ভিতৰত পঢ়ি থাকিলে বা কাম কৰি থাকিলে গম নাপায়। অফিচত বাট পুৰা জাগা বানপানী হৈছে।
অ বানপানী হৈছে নেকি ইফালে?
উম পুৰা বানপানী হৈছে, যাৰ কাৰণে মানে- গাড়ী আহিব পৰা নাই, খোজ কাঢ়ি আহিব লগা হৈছে।
আচ্ছা - আচ্ছা, তুমিও কি খোজকাঢ়ি আহিলা?
উম, পুৰা বানপানী যে সেইকাৰণে হাতত চেন্দেল এনেকে লৈ সে আহিছো আৰু আজি।
তেনেকে প্ৰব্লেম হয় ন লেতেৰা পানী হে কৰিব লাগে।
অ, পুৰা লেতেৰা আৰু। মানুহ বোৰে নালা নৰ্দমাত ইমান লেতেৰা লেতেৰা বস্তুবোৰ পেলাই। ন, ত মানে যেতিয়া তেতিয়া বানপানী হৈ যায় গোটেই। গোটেই খোজতি হৈ যায় পুৰা। ভৰি চৰিবোৰচোন লেতেৰা পানী লাগে ন।
হাত ভৰি ভালকে ধুলা?
উপায় নাই ধুলো - ধুলো পুৰা ডেটল দি ধুই লৈছো।
ভাল কৰিছে। কিবা খালা নে?
কিবা খালানে মানে আহি কিনে মায়ে মোক হৰ্লিক্স গুলি দিছিলে। হৰ্লিক্স আৰু মই মানে কচৰি লৈ আহিছিলো আহোতে। ঠাণ্ডা - ঠাণ্ডা বতৰ, উম, একচৰীয়া। আৰু সেয়া খালো হৰ্লিক্স খালো। তুমি?
ময়ো সেই মানে গধূলি ভাত খাইছিলো বোৰ চব শুই খোৱাই নাই অলপ আগতে উঠিলো।
অহ, হ মইতো খুব শুনা পাও এদিনতো ডিউটিত থাকোতে যায়।
চবতে থাকো তোমাৰ তাতে যোৱা যায়। মানে সেই আমাৰ এটা টপিক এটা আছে ৰবা কলেজত কিবা এচাইনমেন্ট দিছে, পানী সংৰক্ষনৰ বিষয়ে ভাবিলো তোমাৰ লগ এইটো পানী সংৰক্ষণ যে তাৰে ওপৰত ভাবিলো তোমাৰ লগ অলপ দিচকাচ কৰো। মানে আই দিয়া পিছত
ঠিকে আছে কোৱাচোন হয় কোৱাচোন?
পানী মানে তুমি ভাবানে পানী যে আমাৰ কাৰণে গুৰুত্বপূৰ্ণে সংৰক্ষন। ফন কৰিব লাগে বুলি।
একদম - একদম পানী নহলে জানো থাকিব পাৰিবা, চলিব পাৰিবা? আজিকালি চোন সকলোতে পানী লাগে এদিনো - এদিনোচ চলিব নোৱাৰি।
তাকে পানী চবতে লাইকা গাধুব খাব কাৰণে ন।
হয় - হয় গা ধোৱা খোৱা। গোটেইখিনিতে পানী লাগে আমাক চব কথাতে চব মানে কামতে পানী - পানী নোহোৱাকে একো কৰিবই নোৱাৰি।
আজিকালি মানুহবোৰে মানে পানীবোৰ অপশ্যয় বহুত কৰে সেইকাৰণে পানীবোৰ বহুত জেগা নাইকিয়া হৈ হৈছে মানে আমাৰ যেন ক'ব গ'লে গোটেই পানী কিনি খাব লাগে গা ধোৱাৰ পৰা কাপোৰ ধোৱা। খোৱা পানী চব।
হয়-হয়।
সেইকাৰণে মানে', - মানে', আজিকালি পানী সংৰক্ষণটো বহুত দৰ', - দৰকাৰী হৈ গৈছে ন', ভালকে ইউজ কৰিব লাগে',
ত', এনে এভেইলেবল পানী থাকে কাৰণে সিহঁতে এনে', পেলাই', ইমান গছ', গছনিত দিয়ে এনে সিহঁতে মানে এনেই আৰু য'ত চা কৰি পেলাব লাগে পেলাই আৰু তেনেকুৱা।
টেপটো খুলি পেলাই বাচন ধুব বা কাপোৰ ধোৱাতে একবাল্টি একবাল্টি পানী পেলাই। তেনেকে মানে থাকোতে পেলাবও নালাগে মানে। নাই', - নাই', পানী মানে কিমান হে', সেই আজিকালি শাক',
কিমান গুৰুত্বপূৰ্ণ অহ', হয়', - হয়',
তোমালোকৰ ফালে পানী কিনি খোৱা নে, মানে নিজৰ আছে',
নাই, কিন্তু আমাৰ ইফালেও বহুত প্ৰব্লেম কেতিয়াবা -কেতিয়াবা মানে', বৰিঙৰ মানে কেতিয়াবা', ব', -বৰিঙৰ পৰা পানী তুলিব নোৱাৰা হৈছে', যায়, পানী কম হৈ যায় তাৰ বাবে আমাৰ আমিতো', চাৰি দিনৰ পিছত', হে', পানী পাওঁ, আমাৰ পুৰা মানে এনেকে পাঁচ পাঁচশ লিটাৰ, পাঁচশ লিটাৰ চিনটেজ', পুৰা ধৰি থৈ দিব লাগে আৰু মানে আমি তিনি দিনৰ পিছে- পিছে পানী', পাওঁ ন', পুৰা উম', তাৰ কাৰণে মানে ৰাখি থৈ দিব লাগে পানী',
অহ',
পানী যদি, কাৰণ আমাক লাগে ন, চব', টাইমতে আৰু আমাৰ পাহাৰত যেনেকুৱা বৰষুণ আনকি বৰষুণৰ পানীও আমি', থৈ দিয়া যায়',
অহ', আমাৰো তেনেকে মানে পানী সংৰক্ষণ কৰি থওঁ মানে বৰষুণৰ', ৰেন', -ৰেনৱাটাৰ তো মানে', কি মানে গছ গছনি দিব পাৰি বা বেলেগ কামত ইউজ কৰিব পাৰি', হ'লে, সেইবোৰত দে কিবা আজিকালি, অ',
তুমি ভৰি হাতে ধুব মানে যিহেতু পাহাৰ জাগাত', বোকা এৰিয়া ন আমাৰ এইখিনি', ত', মানে কি হয় লেতেৰা হৈ যায় ন জুতা চেন্দেল চাফা পানী দি ধুলে, এতিয়া বৰষুণ পানী খিনি ইউজ', কৰিব পাৰোঁ',
তাকেই, বাট আজিকালি যে এইবোৰ পানী ইউজ কৰিলেও গা চা খুজাই মানে বহুত', এচিড পৰো',
অ', আজিকালি হাৱা বতাহত উম', বতাহত লে', লেতেৰা',
অ', আৰু বাহিৰত ইমান ছেটেলাইট', বহু কথাই সেইবোৰো মানে, সেইবোৰ মানে আজিকালি বৰষুণৰ পানীতো বহুত', মানে ক'ব গ'লে লেতেৰা বা তেনেকা টাইপৰ হৈ গৈছে',
তাকে, তুমি ঠিকেই কৈছা',
বহুততেই হৈছে', আৰু পৰিৱেশো একদম', যিহেতু এতিয়া যেনেকুৱা গছ গছনি কাটি', তেনেকুৱা মানে এতিয়া পানীতো বেছিভাগ প্ৰয়োজনীয় ক'ব গ'লে', পানী নোখোৱাকে জানোঁ মানুহ এজন জিন্দা থাকিব পাৰে?
সেইটোৱে',
পানীৰ পি',
সেইটো কাৰণে মানুহে পানী সংৰক্ষণ কৰিব লাগে',
এনেকোৱা লাগে, এতিয়া যেনেকে মানে মানুহবোৰে পানী', কৰি থাকে ন, পিছলৈকে এনেকুৱা মানে হৈ যাব পানী নোপোৱাই হৈ যাব।
এইটোয়েতো হৈ আছে মানে ডাঙৰ -ডাঙৰ চিটি বোৰ চোৱাচোন পানী নাই মানে কিছুমান চাপ্লাই দে কিছুমানে কিনি লয় ন' বহুত বহুত তাকাত পানীত থে
সেয়াই, যেনেকে ব্ৰহ্মাপুত্ৰৰে পানী', তাৰে পানী জানোঁ খাব পাৰিবা, যিমান লেতেৰা কৰিছে মানুহবোৰে',
ব্ৰহ্মপুত্ৰ, সাগৰৰ পানীতো খাবই নোৱাৰি',
নহয়',
মানে পানী আছে কিন তাকে মানে পানী আছে কিন্তু হ'লেও খোৱাৰ কাৰণে
হয়।
সেই নহয় ভাল নহয় পানী বোৰ ইউজ কৰাৰ কাৰণে সাগৰত
নহয় -নহয় আমাৰ মানে শৰীৰৰ কাৰণে হেলডি নহয়। আমাৰ শৰীৰৰ কাৰণে হেলথি নহয়।
টোয়ে,
আমাৰ মানে শৰীৰৰ কাৰণে পিয়ৰ পানী লাগে ন'। যোনটো বস্তু আমি মানে ইতিয়াৰ যেনেকুৱা চিটুৱেশ্যন হৈছে ঠিক তাৰ পৰা নাপাওঁ।
তাকে।
পানীত কিমান বেক্টেৰিয়া থাকে।
সেইকাৰণে মানে আমিতো পানী খিনি খয় এনে কমকে ইউজ কৰিলে আমাৰ কমকে পইচা যায় ন সেইটোৱে মানে মই পিচে বাচন চাচন ধুও টেপটো আহ। কিনি খাব লাগে গা ধোৱা পানী, কাপোৰ ধোৱা চব পানী, খোৱা পানী।
অ, আমাৰো পিছে চাপ্লাই পানী হ'লেও আমি মান্থলি চিষ্টেমত পেমেন্ট দিব লাগে।
আচ্ছা- আচ্ছা আমাৰ মানে তেনেকে অ, আমাৰ দুদিন মূৰে - মূৰে দিব আহে অ ড্ৰামত তেনেকে টেংকী বোৰত ভৰাই লয়।
মানে এক মাহৰ মূৰে -মূৰে আহে দুদিনৰ মূৰে- মূৰে নহয় আমাৰ এক মাহৰ মূৰে -মূৰে আহে।
অকে।
অ, একমাহৰ মূৰে-মূৰে আহে।
আচ্ছা- আচ্ছা।
পানী সেনেকে বিল লব আহে আৰু।
অ, মানে তোমালোকে চৰকাৰৰ ফালৰ টেপেৰে যে পানী পায় সেইটো পাইছা চাগে তোমালোকৰ ফালে ন?
নাই -নাই সেইটো কোৱা নাই সেটো মানে প্ৰাইভেট টাইপৰ মানে ধৰা উম, কেইজনমান মানুহে মিলি বৰিং কৰিছে ধৰা মানে কমিটি এখনে বৰিং এটা কৰিছে। কৰি কিনে মানে অ, লাইনৰ বিল বা লাইনৰ বিলত কাৰনে বা মানুহে চুন চুইচ দিয়া, তেনেকোৱা মানুহক পেমেন দিব লাগে ন তাৰ কাৰণে মানে-
হ -হ।
আমাৰ পইচাটো মাহে -মাহে তোলা হয় আৰু মাহে -মাহে পইচা চলি কিনে অ, মটৰ- চটৰ বেয়া হলে বা পাইপ - চাইপ ঠিক কৰিব লাগিলে তেনেকে আৰু। উম, মানে এইটো প্ৰাইভেট বৰিং আৰু এইটো নহয় যে চৰকাৰৰ - চৰকাৰৰ পানীতো বৰ্তমানলৈকে আহা নাই।
বুজিলো -বুজিলো মানে তোমালোকে নিজে কৰিলোৱা আৰু পইচাৰে। চবেই মিলি আজিকালি পানীৰ কাৰনে কিমান হাহাকাৰ ন, গাঁৱৰ ফালে ভালে তাত- উ, পানী ফ্ৰীতে পায় ইমান ভাল পিয়ৰ ঠাণ্ডা পানী থাকে।
কিন্তু নাই গাঁৱৰ ফালেও যোনবোৰ দমকলৰ পানী থাকে ন, তাতেও আইৰন থাকে বহুত। আইৰন থাকে যাৰ বাবে মানে অ অ, আইৰন থাকিলে মানে কি হয় বাচন - বৰ্তনৰ পৰা মানে কাপোৰ - চাপোৰ বা দাঁত - চাত তেনেকে চেক লাগি যায়।
হয় দিয়া। কিন্তু আমাৰ মানে গাঁৱৰ
আনিব।
অ অ গাঁৱৰ ফালে আকৌ পানীবোৰ ভাল আমাৰ নানীহঁতৰ পৰা দাদিহঁতৰ। এ দাদীহঁতৰ পানী দাদাহঁতৰ অলপ মানে গোন্ধাই হল নানিহতৰ পানীতো বহুত ভাল একদম ফিল্টাৰ কৰে ঠাণ্ডা পানী একেবাৰে।
আমাৰ গাঁৱত টিউপেল মানে মোৰ খুৰীহতৰ তাতে মানে দমকল আ ছে কিন ন্তু মোৰ যোনটো আইতাহঁতে থাকে আৰু তেহেত আইতাহঁতে নদীৰ পানীয়ে খায়।
অ আচ্ছা আচ্ছা, সিহঁতৰ হলেও নদীৰ পানী বহুত চাফা ভাল। সংৰক্ষণ কৰিয়েতো ৰাখে ইউজ কৰে।
হয় যিহেতু বৈ থাকে না আৰু পানী জানা? খালে গৰম কৰি খাব লাগে, তেতিয়া বীজাণুবোৰ নোহোৱা হয়।
অ তাকে যদি নদীৰ পানী বা দ সেই কুঁৱাৰ পানী, দমকলৰ পানী ন গৰমকে খালে মানে যিমান কীটানো সেইবোৰ বীজাণু থাকে, নাইকিয়াও হৈ যায়। উম আমাৰ যে কিনি ললো পানী সেইবোৰো ফিল্টাৰ কৰি লয় ডাবল ফিল্টাৰ কৰো, এনেতো ফিল্টাৰ কৰিয়ে আহে। হলেও
উম পিছে তুমি কি কৰিছা এতিয়া
এতিয়া একো নাই ৰবা এনে কলো ন বহি আছিলো
তুমি এতিয়া উ তুমি এতিয়া কেনেকোৱা টাইপত লিখিম বুলি ভাবিছা? এনেকৈ লিখিবা পানী কেনেকে সংৰ ক্ষন কৰিব পাৰি
সেইটোৱে মানে অ সেইটো হিনচটোয়ে মানে আমাৰ হল পানী সংৰক্ষনৰ ওপৰত ত তোমাৰ লগত ডিচকাচন কৰিলো, তেনেকেই লিখি দিম আৰু। পানী সংৰক্ষণৰ তিনি - চাৰি পেজ মান তেনেকে।
অ হ। নাই ইজি আছে, তুমি লিখিব পাৰিবা কাৰণ পানীৰ বিষয়ে বহুতখিনি আছে। যেনেকে আমিয়ে কথা পাতিলো যে বৰষুণৰ পানীও কিছুমান এচিড বৰষুণ থাকে যোনবোৰ আমাৰ কাৰণে হানিকাৰক থাকে। হয়নে নে নহয় অহ কিছুমান থাকে এতিয়া তুমি আমি পানীবোৰ যে খোৱা, আমি ডাইৰেক্ট খাব নালাগে। উতলাই খাব লাগে।
মানে আজিকালি মানে বৰষুণ পানীৰ কাৰণে আমাৰ ইমান সংৰক্ষন নকৰে বিকজ ইউজত নাহে ন বহুত বেয়া বেয়া মানে সেনেকে এচিড বৰষুণ বা ধৰি লওক কিবা বেমাৰো হৈ যাব পাৰে ন তেনেকে সেইকাৰণে
সেইয়ে আৰু বাকী খোৱা লোৱা বাকী খোৱা লোৱা কৰিছা
নাই ৰ'বা বনাই আছে তুমি
নাই নাই ময়ো কৰা নাই যিহেতু ডিউটিৰ পৰা আহি অলপ ৰেষ্ট লৈছো
অ আচ্ছা বাকী গা ভালে আছে ন তোমাৰ
অ' ভালে ভালে তোমাৰ?
সে ভালে জাষ্ট সেয়া মানে মাজে মাজে কাহতো হয় ভালে পোৱা নাই ৰবা মেডিচিন খাই আছো তাকো। অলপ অলপ ৰাছে এই ৱইদাৰ টো।
খাবা খাবা ঠাণ্ডা পানী নাখাবা বেছি যিমান পাৰা গৰম পানী খাবা আমাৰ দেহৰ কাৰণে গৰম পানীটো ভাল ঠাণ্ডা পানী খালে যেনেকে মানুহে কয় চৰ্বি বাঢ়ে।
উম। তাকে ফ্ৰিজৰ পানী ইমান নাখাওয়ে মানে খাবই নিদিয়ে ঘৰত গালি পাৰে। খালে খং কৰে দিয়া বাৰু ভাল লাগিলে তোমালোক। কথা পাতি বেলেগদিনা কথা পাতিম।
ঠিক আছে নতুন আৰু কিবা ট্ৰফিক।